অ', শুনিছা?
কি কৰিছা?
আছো এনে। ভাত পানী খাই অলপ। উম, অলপ ৰেষ্ট লৈ আছোঁ।
অহ, মোৰ অহ, ভালেই।
বাকী ভাত পানী, খোৱা বোৱা হ'ল?
অকণ ৰেষ্ট ল'লোঁ।
অ', অ', তাকেই আজি অকণ মানে ৰাতি কিবা বৰষুণ বহু
অ', আমাৰ ইয়াতো একে বৰষুণ পৰিছিলে তাৰপিছত একে ইমান চোকা ৰ'দ দিলে এতিয়া আকৌ জোৰ পেলাই আছে যো অ', দুপৰীয়া বহুত ৰ'দ।
বহুত ৰ'দ বহুত এতিয়া আকৌ গৰমটো লাগি আহিছে, উম।
ঠাণ্ডা পেলাই দিছে আমাৰ
দিছে, দিছে অ'। এ তোমালোকৰ তাত যে এই হেৰি এনেকে জেঠ ন' তাৰিখে বিহু পাতিছিলে মঞ্চ বিহু পাতিছে ন' উম, অ', আমাৰো পাতিছে। উম', আমাৰ জেঠাও নোৱাৰে। সেই- সেই যে মেলা হয় যে। বাঙিয়া মেলা অহ', - অহ', সেইকাৰণে মানে অঞ্চলটোত মানে চবতে পাতে।
অহ', বহুত। ঠাইত হয় অনুচ স্থান বিহু অনুষ্ঠানেই হওক, আধুনিক নৃত্য হওক বা নাটক পাতে। অহ',
বহুত ঠাইত পাতে উম', আমাৰ এতিয়া তুমি? আমাৰ এতিয়া আমাৰ ঠাই খিনিতে চাব গ'লে মানে গোটেই মানে কেবাত ঠাইতটো তুমি তিনি চাৰি ঠান মান মানে। তাদ গ টেই অঞ্চলটো চালেতো আৰু হয়।
অহ', হয় আকৌ।
বহাগ মাহতটো সোমালে উম - উম মানে কি বহাগ বহাগ মাহতটো অহ', বহাগ মাহতটো সোমোৱাৰ পৰা মানে ভালে লাগে এনেকে বিহুতটোতো থাকেই আমাৰ ন বহাগ বিহুতো থকাৰ পিছতো আকৌ মেলা
অহ ',
এইবোৰতো হয়ে। হোৱা পাছতো মানে এই মঞ্চৰ যে প্ৰগ্ৰাম বোৰ হয় বহুত।
অহ', মঞ্চ বিহু বোৰো ভাল লাগে চাই মুকলি বিহু আজিকালি মুকলি বিহু হয় মুকলি বিহু হলে ভাল হ মানে সোনকালৰ পৰা আৰম্ভ।
আৰম্ভ মুকলি বিহু ভাল লাগে দিয়া এইটো বিহুত মানে অক ষ্টেজত কৰালে দেৰি হয়।
বু আৰম্ভ হোৱাও দেৰি হয় অহ', প্ৰতিযোগী আহালে মানে দেৰি হয়। আৰম্ভ হোৱাও দেৰি হয়। প্ৰতিযোগী আহিলেহে হব মুকলি বিহু মানে হেৰি যে নিমন্ত্ৰণ। দিয়ে যে
অহ', নিমন্ত্ৰন আৰু কি ভাল লাগে, এই যে বাহিৰত যে পাতে গছত তলত হয়নে ধুনাকে মানে প্ৰাকৃতিক পৰিবেশ এটা পোৱা যায় আৰু তাত ধুনীয়াকে বিহু মাৰি থাকে বহুত।
অহ', ভাল লাগে, লৰা ছোৱালী মানে বেছি - বেছি যে নাচ
উম - উম বেছি থাকে অহ', মানে কি এগৰাকীয়ে নাচি থকাতকে ন কিবা যে পাঁচ ছগৰাকীয়ে যেতিয়া একে - একে নাচিব মানে বহুত ভাল লাগে।
আৰু বাৰে ৰহনীয়াও আহে নহয় বাৰে ৰহনীয়া সেইকেইটাত বেছি ভাল লাগে। বাৰে ৰহনীয়া আমাৰ অসমৰ ইমান জনজাতি আছে নহয় জনজাতি আছে সেই মানে চব চবৰে দেখায়। বড়ো কাৰ্বি অ'।
উম, চবৰে দেখ খাই
চবৰে দেখায়, মিচিং ভাল লাগে আকৌ।
ভাল লাগে, ভাল লাগে অ'।
বেলেগ বেলেগ
উম, নাচ বিলাক অ', মানে জানিব পৰা যায় অ', সিহঁতৰ চোৱাচোন অলংকাৰ বিলাক অ', অলংকাৰ বিলাক অ', সাজপাৰ উম।
কেনেকুৱা প্ৰসাধন ব্যৱহাৰ কৰে চব বেলেগ বেলেগ হয়, নে? ভাল লাগে এনেকুৱাতে দেখা পোৱা যায় আমিত
দেখা পোৱা যায় অহ, আৰু তুমি এতিয়া ল'ৰা ছোৱালীক শিকাও বুলি ক'লেও ন? শিকাও বুলি ক'লে তেনেকুৱা পৰা ল'ৰা ছোৱালী জানি নাই, নাই তাপা চায়ে শিকিব পাৰি বহুত। উম, এতিয়া মানুহে যদি চাপ বিহু চাব গৈছ ছিলো বুলিয়ে নহয়, তাত তুমি শিকিবও পাৰা বহুত খিনি কথা হয়নে? উম, এই বাৰেৰহনীয়া গো জনগোষ্ঠীয়ে সেনেকুৱা দেখালেই চোৱাচোন।
অ', গা শিয়ৰি আহে মোৰ একে বহুত ভাল পাওঁ আৰু যে, নামৰ পৰা একদম বিহু নাচ, মিচিং, তিৱা নাচ চব গায় মানে চব নাচে হয়নে? আৰু লাষ্টটলে অ', বাদ্যযন ফবোৰ ইমান আন
আৰু আৰু কিছুমান কিছুমান জনজাতিয়ে মানে কি জানা হেৰি এয়া নাচোতে কি কি বস্তু সিহঁতে ব্যৱহাৰ কৰে তেওঁলোকে সেই, সেই কিছুমান সামগ
সামগ্ৰী বিলাক অ', অ', সামগ্ৰীবোৰ আমাৰ আমাৰ দৈনন্দিন জী জীৱনত যিবিলাক ব্যৱহাৰ হয় সেইব সেইবোৰে হয়নে? ডলা, চালনী আমাৰ বাঁহৰ বাঁহৰে নিৰ্মিত।
তোমালোকৰ হেৰি এনেকে আম আমাৰ ফালে কিন্তু চাব এনে কিন্তু মাঘ বিহুত খেল ধেমালিটো হয়, দেই। তোমালোকৰ এনেকে মাঘ বিহ বিহুত হয়, নে? বহাগ বিহুত হয়, খেল ধেমালি যে, হয়? অ', আমাৰ আকৌ মাঘৰ বিহুত হয়? তোমালোকৰ বহাগত হয়, ন?
হুত হয়, খেল ধেমালি, তাৰপিছত মানে দুদিন খেল ধেমালি অ'।
অ', মানে কি ল'ৰা ছোৱালীখিনি, অ' কোৱা।
স্থান হয়, আৰু তিনদিনৰ দিনা।
উম, উম, উম, অ', এই-এই নৃত্য হয়, আৰু উম।
স্থান যিকোনো পাত
উম। তাকে বিহুতো আহিলে আমাৰ সেটো কাৰ্ণে ভাল লাগে। মানে সব ফালৰ পা ন, উলহ মালহ। হে মানে তোমা চোৱা, খোৱা-বোৱা ফালৰ পৰা চাব গ'লেও। অ', খোৱা-বোৱা ফালৰ পৰা চাব গলে, অ'।
সবে হেই, হেৰি দিনা, অনুষ্ঠানৰ দিনা সবেই আমাৰ অসমীয়া সাজ পিন্ধি যায়। আমাৰ জাতীয় সাজ পিন্ধি যায়, অ' মুগা। ৰিহা, মুগা-মেখেলা, জাতীয় সাজযোৰ পিন্ধি যায়।
পিন্ধি গ'লে ভাল লাগে অ'। আমাৰ মানে কি জানা, মা বিহুত যে হয় হ'লে মানে কি হক সৰু ল'ৰা-ছোৱালী খিনিয়েতো খেল-ধেমালি কৰে। এই বোৱাৰী সকল ওলাই যায়, ডেকা গাভৰু সব মানে আহি পেলা, অ', মানে সবেই খেলে যে সেটোৱে ভাল লাগে। চবেই খেলে যে।
কিমান যে। আমিও খেলো নহয়।
অ' খেলানে? উম, উম, অ', আমাও খেলে। উম, আমা, আমাৰ যে কি জানা, কাবাডীও খেলে। ইমান জমনি হয়। কাবাডী খেলিলে বহুত জমনি হয় দেই। বহুত ভাল লা এতিয়া আৰু ডাঙ, ও, অ', ভাল লাগে। আৰু যেতিয়া ডাঙৰ-ডাঙৰ ল'ৰাবোৰে, অ', যেতিয়া মানে কি কাবাডী খেলে নহয়, তে এতিয়াও ভাল লাগে দে বহুত আও দূৰ দূৰ পাও বেল- মানে বেলেগৰ পাও পাৰ্টিবোৰ আহে, ল'ৰাবোৰ গ্ৰ'প ও আহে। চাই খুব ভাল লাগে হেগিটা দিন, উম, মানে বিহু বুলি ক'লে ন হেগি টাদিন মানে বহুত উলহ মালহ উম, চব ফাল পা
আমাৰ মানে প্ৰতিটো বিহুতে আৰু অনুষ্ঠান বিলাক
অ' অনুষ্ঠান বেলেগ বেলেগ হয় যে অ', অ' উম, হম মাহাগ বিলুত অ' আৰু কাতি বিহুত যে এতিয়া আমি নাম গাবলৈ যাওঁ ঘৰে ঘৰে। চাবাচোন কিমান ভাল লাগে ন? উ, উম, উম, উম চাকি দিয়া। অঁ তাকে অঁ দিয়ে দিয়ে আমি, অঁ দিয়ে আমি এতিয়া চবৰে বেলেগ চবৰে ঘৰে ঘৰে যাওঁ বাকী মানুহ খিনিও আমাক ঘৰলে আহে আমি মানে গোটেইখিনি মাহ প্ৰসাদ নবদ যিমান থাকে ে যোগাৰ কৰি থওঁ এ গাঁৱৰ মানে এফালৰ পা আমি গাই গাই যাওঁ আকৌ তেনেকে আমাৰ ঘৰলৈও আহিব ব আমিও বেলেগৰ ঘৰলে যাওঁ বহুত ভাল লাগে এতিয়া এতিয়া মানে কি জানা অকন সোনকালে শেষ কৰা হ'ল মানে কেতিয়াবা কি হয় মানে মানুহ বহুত হৈ যায় যে দুই তিনি ঘৰ মিলি একেলগে দি দিওঁ আমি তেতিয়া হে কৰো কিন্তু কিছুমানৰ কি হয়োৱা মানে উ ৰাতিপুৱালে হৈ থাকে ে উম যাৰ জাৰ মানে কি হয় জানা বেলেগ বেলেগকে দিয়ে ন আৰু এতিয়া তোমাৰ ঘৰত গালে মোৰ ঘৰত গালে অ ই ইঘৰ সিঘৰ এনেকে গাওঁতে গাওঁতে
অ আমাৰো বেলেগ বেলেগকে দিওঁ কাতি বিহু বুলিলে ৰবাব টেঙা হয়নে ৰবাব টেঙা আমাৰ একদম অতীজৰে পৰা চলি অহা পৰম্পৰা ৰবাব টেঙা
টেঙা বহুত ভাল লাগে কিন্তু সেই মানে টেঙা বস্তুতটো টেঙা বস্তু কি জানা মানে অকলে ভাল নালাগে চাবাচোন যেতিয়া লগ হৈ উম সমূহীয়া ভাৱে খাবা হম
এই খেতিৰ মাজত দিব লাগে আৰু খেতিৰ মাজত দলিয় দুলিয়াই দিব লাগে অ ৰবা টেঙা বাকলি দিলে মানে পোক পৰুৱা নাহে খেতিত পোক পোকে নধৰে অ পোক পৰুৱা নাহে আৰু সেইদিনা কাতি বিহুৰ দিনা চাট পুতে অ সেইকাৰণে পথাৰত খাবলৈ যায় মানে টেঙা খিনি খাই বাকলিবোৰ মানে অ বাকলিবোৰ মানে খেতিৰ মাজত পেলাই মানে ছটিয়াই দিব লাগে আৰু চাট ফুতে যে চাট পুতিব লাগে উম আৰু চাটপ পুতিব লাগে, খেতিৰ মাজত চাট পুতিলে মানে খেতি খিনিও মানে ভাবে আৰু গৃহস্থই আমাক চাব
চাব আহে অ', তাকে বহুত চোৱাচোন খেতি কৰিলে নহব নীতি নিয়ম বহুত আছে মানে, খেতিৰ দৰা কেনেকে কি পোক পৰুৱাই নধৰিব, উম
সোমাই
কাতি বিহুতেতো আমি চাকি দিওঁগে, চাকি দিওঁগে হয়ে নহয় পথাৰত, উম, আমি শস্য দৰাক অ', উম।
তে আমাৰ খেত তিখিনি ভাল হয় হয়নে, উম, আদৰিবলে, মাঘৰ বিহুলে তেত তেতিয়াহে আমি কাতি বিহুত
উম, তাকে অ', মই সেইকাৰণে তোমালোকৰ তাত বোলো আমাৰ ইয়াত প্ৰগ্ৰাম বোৰ হৈ আছিল যে মই বোলো তাকে তোমাক সুধো হৈছে নে নাই প্ৰগ্ৰাম, ইমান ভাল লাগে চাবলৈ।
দেখুৱালে আমাৰ প্ৰগ্ৰাম হৈয়ে থাকে আৰু।
হৈ থাকে হৈ থাকে, অ', সেই বহাগৰ প্ৰথমৰ পৰা যি আৰম্ভণি হব জেঠৰ লাষ্টলে অ', উম।
দুমাহ জোৰা কাৰ্যসূচী।
অহ।
আৰু এটা এতিয়া আৰু এটা লাষ্টৰ আহ, একেবাৰে শেষৰ মেলাটো হব, শেষৰ মেলাটোত আহ, সেইদিনাটো আৰু অনুষ্ঠান। সেইদিনা চুবুৰীয়া চুবুৰীয়া অনুষ্ঠান, অ', এইটো মেলাত চুবুৰীয়া চুবুৰীয়া অনুষ্ঠান হব। আহিবা এইটো মেলালৈ। আমাৰ-আমাৰ ইয়াত যে নাটক পাতিছে আমাৰ ভাইটিহঁতেও ভাও লৈছে নহয়, অ', নাটক হব ৰাতি, আমাৰ ভাইটিহঁতেও কৰিব, অ', মেলা চাই নাটক চাব লাগিব হে
অ', আমাৰ তাতো পাতিছে। নাটক পাতে, এনেকে দিনা আধুনিক নৃত্য পাত তে সকলো ঠাইতে বেলেগ বেলেগ আৰু, মই বোলো সেইকাৰণে ফোন এটা কৰিছিলো মোলো চাইছানে নাই। কি কৰিছা? উম, আকৌ হ অ', আকৌ ফোন কৰিম দিয়া বাৰু হম হ'ব দিয়া অ'। ঠিক আছে দিয়া।